হেল্ল'
অ হনতি
আহ
তে আছা
মই ঘৰতে আছো দিয়ক আপুনি
ভাল খবৰ পাতি ভাল
হব ভালেই দিয়ক ভাল আপোনাৰ
অ আছো আৰু
অ খালে ভাত পানী
পানী খালোঁ
অ বৰষুণ পৰিছে নে আপোনালোকৰ খালে
বৰষুণ পোৱা নাই ধৰিছে বৰষুণ কোলা হয় কি হয় বতাহ মাৰিছে অলপমান তোমালোকৰ ফালে
আমাৰ ফালেও বৰষুণো ধৰিছে পৰা নাই আৰু
আহ ভাত কিহৰ খালা
ভাত খালো আপোনাৰ হেৰি দালি আকৌ ভোল আলু এনেকে চব্জি বনালো অকমান ত পদিনা আমৰ চাটনি অকনো বনালো তেনেকে খালো এ গৰম একো কৰিব মন
ৰঙালা কেইটামান ভাজিলো
অ
তাৰপিছতে হেৰি মগু মাহ তিয়াই থইছিলো কালিয়েই তাকে হেৰি বনালো আৰু গোটা মগু মাহটো
অ অ
তাকে ঘুগনীৰ নিচিনাকে বনালো
অ
তাৰপিছত আ পদনা চাটনি বনালো অকমান লেচাৰে আলু ভাজিলো অকমান হিচাপনি ক খালক
তাকে হৰি ইমান গৰম পৰিছে সেইটো কাৰণে মানে নহ একেবাৰে বনাব লেও মন নাযায়
উম খাব লও মন নাযায় হেই গৰম উম আজিতো অলপমান ঠানণ্ডাই ন এ বত তাহ মাৰি দিছে যে কণমান অ
অকণমান ঠাণ্ডা
আজি ঠাণ্ডাতকে এতিয়া বতাহ ও মাৰিছে বৰষুণ আহে নে কি নে আৰু বাহিৰত আহচোন চালদ আছো বতাহ তে চাই চাই আমা ইয়া আগ চৰপতেৰ ভাতৰ পোৱালি কেইটামান হৈছে দুটা আমা সতে সেয়া টোপ খুৱাই আছো তোকে চাই আছো
আহ
কি ধুনীয়াকে মুখন উলিয়াই উলিয়াই টোপ খাই আছে
অ সেই আপোনালোকৰ গছজোপাত আগৰ পৰাই আছিল হ'বলা ন অহ
পোৱালি হয়ে থাকে বছৰি বছৰি হয় নেকি নাই কি মাইকি এয়া হয় আৰু
অ
এতিয়া আগতে দুটা পৰিঢ়ছিলে নহয় আমাৰ সেই দুটা ৰাখিছিলো এছটাা হৈ গ'ল এটা আছে যেনিবা
অ তাকে
ছে
অ পৰি গ'ল মানে তাৰ পৰাৰা ওপৰৰ পৰা পৰি থাকিলা নেকি
অ তাহতে
আহ আহ
পৰিল নে কি হেনেে নিজেহে নামি আহিছিলে উৰিজ পাওঁ বুলি আৰু
অহ
অ এব আ মোৰ নোৱা পঢ়। চ চো' তাকে।
বাকী ইহঁতৰ ভাল ঘৰত?
অহ ভালেই।
অহ
খোলা পা গ'ল?
গ'ল। আহিল। আহিল।
অহ।
তাকে গৰম কাৰণে এতিয়া অকমান শুইছে। কৈছে অকন শু তুমি কি কৰা। কৰা। মই বোলো বাৰু
বৰষুণ ধৰি আছে যে
অহ
বাকী হেৰি ৰঙালাও হেৰি আপোনালোকৰ হেৰি নে?
অ আমাৰ বাৰীতে হৈছে নহয় ৰঙালাও। ৰঙালাও আগ
সৰহকে।
সৰহকে নহয়। দুজোপাত তিনিজোপামান দিছো।
অ লাগিছে নে নাই?
ৰঙালাও নালাগে আগকেইটাহে খাবলৈ হয়। এ ৰঙালাও ক'ত লাগি বনো
অহ।
কিটাহে খাওঁ বেছিকে আৰু।
অ
খালে নিব পাৰিব আমাৰ ঘৰৰ পৰা। আমাৰ ঘৰত লাগিছে।
ৰঙালাও লাগিছিল
অ লাগিছে।
অ তোমালোকে খৰহকে কৰা
অ আমি সৰহকে কৰো যে
উম
আহ উম পথাৰত কৰা যায় আমাৰ
উম আমাৰ হয় বাৰীতেহে অকণমান কেলা দুজোপা হয় আৰু তাৰ আগকেইটা খাওঁতেই যায়
অ হেৰি কৈছে কিবা কিবি
শাক পাচলি ভাত কেৰেলা লাগি গি আছে ভাতকেৰেলা অ, বেঙেনা ফুলিছে।
অ।
এ দুজোপা, এজোপা, ৰুইছো আৰু। তাকে বোলো, খাবৰ কাৰণে।
অ, অ। তাকে, ন ঘৰতে অ, ঘৰহতে হৈছে। যামাৰ ফালে
অ, ক, উম, তোমালোকে বেছি চিব পাৰা ন, ওচৰৰ মানুহকে, ওচৰৰ মানুহকে অলপমান বেচিব লাগে হ
উপবিলাকও আজিকালি লৈ, যায় নহয় ঘৰৰ পৰাই।
উম, নহয় এই খা চা এই, দিয়া নেকি কিবা
সাৰ মানে, হেৰি দিওঁ কেঁচু খাৰ আৰু গোবৰ গৰু, গোবৰ গৰু আছে যে। সেই গোবৰৰ সাৰটো দিও, আকৌ এই কেঁচু সাৰটো ঘৰত তে, বনাই পেলাই তেনেকে, তেনেকে ষাৰ
অ, তেনেকে নিলে খাবলৈ ভাল ন।
তেনেকে হ'লে
উম, এ, আজিকালি সেয়া বত া কবা ইমান খাৰ চাৰ দিয়ে যে। মোৰ হেকাণে আ লাও আগ, চাগ সেনেকে কিনি পেল‌াই নাখাওৱে।
এইখিনি চবজি কিনি খাবলৈ বেয়া লাগে। অ, কাৰ কাৰ খুব মাৰে যে।
উম, বেয়া লাগে।
সোৱাদটোও নোলায় নহয়, কিন্তু এই কেঁচু সাৰ দিয়া, গো গোবৰ দিয়া, সেইটো, সেইটো খাদ্যত সেই শাক পাচলিতোক খাই মানে, খালে ক্ষতিও নকৰে আৰু উ, ভালো লাগে খাবলে।
উম, ভালে লাগে
কেক চেক বনাই আছে নে আপুনি
কেক একেইদিন বনোৱা নাই সে বনাব লাগে লাগিব এতিয়া গৰম যে গৰমত মানে হেৰিতটো কি ম ত আমাৰ হেৰি হয় যাই ক গলি যায় গলি অ কেকটো বনাই বহুত সময়ত থৈ দিবা লাগে একে নহ'লেগে গলি যায়
অ
তাৰ পিছত আকৌ দুদিনতে হেৰিতটো বেয়া হৈ যায়গৈ কিম
তাকে কিন্তু বেহত টেঙা টেঙা লাগে ন এতিয়া ক্ৰীমটো অকন বেয়া হোৱা পিছত যদি কিবা কাৰণত দিবলগীয়া হয় তাকে
এনেই যায় পইচাটো
পইচাটো এনেই যায় হয় দিয়ক বস্তুবোৰ ইমান দাম
উম বেয়া লাগে অৰ্ডাৰ পালে এটা আপামা আক ইখিনি এখনি যায়গৈ সেইকাৰণে বোলো নবনাওয়ে অলপ দিন তেন বোলে বনোৱাই নাই উম
ঘৰতে খাবলৈ কলো তেনেকে তেনেকে এনে সৰু সৰুকে এনেকুৱা পাই নহয় তেনেকুৱাকে বনাব পাৰেটো দোকান চোকানত দি দিব পাৰে
অহ দোকান ঠিক কৰি লোৱা নাই যে
বেকাৰী চেকাৰীৰ লগত কথা পাতিবলৈ দোকানৰ লগত
উম তেনেকে পা যায় তেতিয়া এতিয়া সময়ো হোৱা নাই এতিয়া এইকেইটা দিন বেলেগ কাম বন কৰি আছো যে
অহ অহ
ঘৰত লাগি থকা যায় অলপমান।
অহ
সেইকাৰণে মানে ইমান কেকৰ হেৰিতটো কৰা নাই আৰু
কৰা নাই পিঠা চিঠা বনাই আছে নে আপোনালোকে যে পিঠা বনাই কিবা কিবি এইটো। গোটৰ ফালৰ পৰা কিবা যে কৰি আছিলে বনাই আছে
অহ সেয়াই অৰ্ডাৰ পালে বনাই পেলাই দিও উ
অহ কেনেকে এইবোৰ এতিয়া দাম
দাম হে পঞ্চাশ টকাকে পেকেটত দশটাত
পেকেট পেকেট কৈ গৈ
উম পেকেট কৰি কৰি দিওঁ
কোনোবা মানুহৰ লাগে সকাম নিকাম হ'লে তেনেকে সৰহকে লগা হলে আপোনালোকক ক'লেই হ'ল আৰু নহ অহ
বনাই দিব পৰা যায় আৰু
চব চব তেহ হেৰি কিহ
উম কবাত মিটিং হ'লে অৰ্ডাৰ দিয়ে নহয় পিঠাটো এয়া হেৰি পিঠাও বনাই দিওঁ ভাপত দিয়াটো বনাই দিওঁ
অহ ঠিকেই কৈছে দিয়ক। কিবা এটা ইনকম কৰি আছে নহ?
অ
এনেই বহি থাকাতকে কিবা এটা নিজেও
অ নহয় কৰিব লাগিব আকৌ এ পইচা সেয়া জানো হেৰি কৰি দেখুৱাব নালাগিব
অ
সেইবিলাক আকৌ লিখিব লাগিব নহয়
অ গোটৰ পৰা গোটৰ পৰা হেৰি দহ হেজাৰতো আপোনালোকৰো পাইছে ছিলে ন
অ পাইছিল
কি কৰা দেখুৱালে
এয়া পিঠা পনাত দেখুৱাইছো আকৌ কাপোৰ বোৱা দেখুৱাইছো
কাপোৰ বৈ আছে নে এতিয়া আপুনি
কাপোৰ বয় আছো অ
অ
এ এতিয়া আহ এতিয়া এই মাছ চব যে চাদ ক আহ তে চাদৰ লগাই থৈছো
অ চাদৰ বিকিছে নে কি কৰিছে আপুনি
বেছো চাদাৰ
বেচ আছে নে এতিয়া বিকিবলগীয়া আছেনে বাৰু
অ আছে দুখনমান এ হেৰিত ওলোৱা নাই খালতে আছে
খালতে আছে
উম ওলালে লৈ যাই যে ভগুৱতে
অ অ এনে আপুনি বেলেগ কাপোৰ বয়নে নে সেয়াই চাদৰ চাদৰ লগাই নে চেট কাপোৰ লগায় নে তেনেকুৱা
চেট কাপোৰ লগোৱা নাই এতিয়া এতিয়া চাদৰ লগা আছে এনে আগতে লগাই ছিলো
অ নহয় যদি আপুনি লগাই তাৰমানে তেতিয়া ময়ো দিলোহেঁতেন
অ অ লগাও লগাও লগালে দিব পাৰিবা
অ তেইপৰা আপুনি লগালে মোক খবৰটো দিবচোন চেট কাপোৰ আৰু চাদৰ তেনেকুৱা কিবা লগালে
অ
োন মই দি দিম
অ আহ
তেতিয়া ধৰক আপোনাৰ মই হেৰি কৰি দিম সূতা চূতা তেনেকে দি দিম
সূটা দিবাত কেতিয়া
আপোনাৰ কিবা এটা হাত খৰচ এটা ওলাই থাক কি বা দিয়ক
অহ ভুৱ নীটো
বুৱনীটো তাকে কিবা এটা ওলাই থাকিলে নিজেও ভাল লাগে মনটো ন আৰু ত কৈ থ মানে কি হয় জানে কামটো কৰি থাকিলে ভাল লাগে
অ বেয়া হ হ ব দিয়া ন অ অ হব দিয়া